হেল্ল'
আহ কোৱা
কি কৰি আছা?
আছো এনে বতাহ খাই তুমি?
উম, মই অলপ বাহিৰলৈ ওলাই আহিছো।
হয় নেকি?
চা টা খলা নি?
আজি মানে চাহ খোৱা নাই ৰবা আজি কফি খালো কফি ট্ৰাই কৰিলো আজি
হয় নেকি অহ কফি। কফি কফি খালে মানে কি হয় কফি কিহৰ কাৰণে ভাল হয়।
আহ, কফিটো বেছিভাগ মানে এইটো এতিয়া ডাৰ্ক থাকে ন এইটো ম মানে এতিয়া ৰাতি ৰাতি এতিয়া উম টোপনি নলগা কাৰণে খাব লাগে। লাগে মানে যিটো মানে ষ্ট্ৰং বেছি খাই ন' তেওঁলোকৰ কাৰণে ভাল এনেতো চাহ আমাৰ কাৰণে ভাল ন মানে মাথা বিষৰ কাৰণে আমি কেতিয়াবা চাহ খাওঁ ন' টোপনি লাগে ত'আমি চাহ খাওঁ। এনেকাই আৰু কফিটো।
হয় গেছ তাৰ কাৰণে চাহ অলপ কম খাব লাগে তুমি কফিটো কলা কফিটো কি হয় মানে ভাল বা বেয়া সেইটো গম নাপাওঁ কিন্তু চাহ খোৱা এটা অভ্যাস থাকে। চাহ খোৱা মানে অভ্যাস ত' কিছুমান ভালো থাকে বেয়াও থাকে সেইকাৰণে মানে চাহটো কেতিয়াবা অ হব লাগে যেনেকুৱা আদত থাকিলে মানে তোমাৰ চাহ না তহতে তোমাৰ মাথা বিষাই গা বেয়া লাগে সেনেকুৱা হয়
অ এনেকে মানে চবৰ অভ্যাস একেই। ময়ো এইটো ভাবো আৰু কিছুমানৰ মানে মানে অভ্যাস থাকে ন এতিয়া মানে অ ৰাতিপুৱা উঠিকে চাহা নাখালে মানে কিছুমানে। চাফা দি কৰে। তাৰ পিছত সন্ধিয়া মানে সন্ধিয়া চাহ না খালে মানে। কি নাখালি -কি নাখালিএনেকা টাইপ।
অ এনেকুৱা হৈ থাকে, অ অ সেইটোও হয় বাৰু। অ তুমি ব'লা আজি অলপ। ট্ৰেভেলিঙৰ বিষয়ে কথা পাতো দিয়া ভ্ৰমণ্ডৰ বিষয়ে। তুমি আজিলৈকে ক'ত ক'ত ভ্ৰমণ কৰি পাইছা।
মই আজিলৈকে মই লাষ্ট টাইম মই শ্বিলং গৈছো। চিলো।
হয় নেকি?
হয় শ্বিলং,। বৰ ভাল লাগিল, অ চবত মানে। উ ফেমিলি হৈকে গৈছিলো এইটো মিনি প্লে পেহেলগাম বুলিকে আছিল নহয়। বেছিকে ভাইৰেল হৈ গৈছিলে, তালৈ গৈছিল। ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখিবলগীয়া। আৰু মানে অ পুখুৰী কেইটাও ইমান ঠাণ্ডা ঠাণ্ডা। জাগা আছিলে। বৰ ভাল লাগিছিল গৈ পেলাই।
মই লাষ্ট টাইম তোমাৰ আহ তাতে গৈছিলো। কি বুলে অমত্ৰুম।
উম তুম।
উম তুমি গৈছা নে?
অ মই ফাৰ্ষ্ট টাইম নাম শুনি পালো এইটো।
হয়টো তোমাৰ বৰ্নি চাইড আছে অমতং।
অ হয় নেকি? কেনেকা আছে মানে অ ৱাটাৰ ফল আছে নেকি?
উ বৰত ডাঙৰ জাগা মানে এইৰিয়াত। টো পাহাৰীয়া এলেকা পাহাৰত মানে নেচাৰেল ৱাটাৰ আহে স পাহাৰ পৰা নিজে উৎপন্ন হোৱা। সটো তোমাৰ উ মেঘালয়ত নপৰে তোমাৰ। অসমে পৰে।
অসম অসমতেহে।
অঁ।
অহ।
তোমাৰ বন বৰ ধুনীয়া সেইটো আছে। ৱাটাৰফল আছে ৱাটাৰফলত তোমাৰ অ বেছ। বেছিভাগ তোমাৰ সেইটো দেখিবলৈ পোৱা যায় ডাঙৰ ডাঙৰ মাছ আছে আৰু। মে ইমান ধুনীয়া জাগা হ তোমাৰ। পুৰা নেচাৰেল ৱাটাৰ পুৰা এনেকুৱা পানী দেখা পাবা, পুৰা, পুৰা চিচা নিচিনা মানে। তলত পুৰা দেখা পোৱা যায় এনেকুৱা ভাল পানী আৰু তে। তাতে মানে বিন্দাছ চুইমিং চুইমিং আৰু ফ্লাডিং পূৰা এনে এনে ইমান। ডাঙৰ জোগা ন চুইমিং টুইমিং কৰাৰ কাৰণে ভাল। আৰু ইমান দুৱাও নাই আৰু দুৱ দুৱাও আছে, দুৱাও নাই। এনেকুৱা এনেকুৱা পাথৰৰ ওপৰৰ পৰা জাপ মাৰিব পৰাৰা সেনেকুৱা আছে।
অ মানে মানে ভালকে মানে,। সাঁতুৰিব পাৰো আৰু ন ডুবি নাযাও।
উম! উম! যোনে জানে সাঁতুৰিবৰ কাৰণে তাৰ কাৰণে ভাল মইতো জানো বাৰু। আমি মানে সাঁতুৰিওতো অলপ চলপ শিকিছিলো এতিয়া মই শিকি ললো এতিয়া ভালকে। লগগীতাৰ লগত তাতে গৈছিলোঁ ইমান ধুনীয়া জেগা। কাৰণ ভাল লাগে তুমি তেনেকুৱা কৰবাত গৈছানে।
মই এনেকা মানে সাতোৰা জগত যে যোৱা নাই বৰ্তমান। অ অ মানে দেখা পাইছো মানে পুখুৰী টাইপে আছিলে। মানে চাগে মানে হেৰি ব্ৰহ্মপুত্ৰৰ নিচিনাই টাইপৰ কিবা আছিলে এ মানে দে এইটো মিনি পেহেলগাম
অ সেইটো মই গৈছিলোঁ
হয় হয় যোৱা সময়ত দেখা পাইছিলো আৰু গছ গছনি ইমান ধুনীয়া ধুনীয়া, এয়া মিও ফিল্ম বিলাকত দেখাই নহয়।
এইটো পাৰ্ক হয় নেকি এটা ডাঙৰ মিনি পা পেলেগাম
পাৰ্ক নহয় চাগে মানে পাৰ্কৰ নিচিনা নাছিলে এনে গৈছো আমি টিকেট নাই কাটা টিকটৰ টিকট আছিলে চাগে মই মানে অলপমান পাহৰি গলো। আমি মানে ৰাস্তা পৰাই খোজ কাঢ়ি খোজ কাঢ়ি গলো বটিংটো নাছিলে
বটিং নাছিলে মানে আহ তাতে বহুত ডাঙৰ সেইটো আছিলে তলৰ চাইডে সেইটো মিলি বেয়া গাম কলা না তুমি অ অলপ জাগাটো পুৰা পেহেলগাম টাইপৰ ধুনীয়া আৰু তাৰ আহ তল চাইতো ডাঙৰ এখন নদী আছিলে দেখিছা নে নাই
মানে অ হেৰি মানে এ, এনেকা বড বৰ্ডৰ মানে সুবিধা নাছিলে তাতে।
আ তাতে নাছিলে মানে সেইটো সেইটো বেলেগ বেলেগ চাইডে দি দি যাব লাগে বেলেগ সুবিধাৰ কাৰণে এইটো বৰ্ডৰ কাৰণে
অ হয় নেকি মানে গম পোৱা নাছিলো ইমান মানে আহ হেৰি জানকাৰী নাছিলে। গ'লো আৰু ফুৰিলো ভাল লাগিলে মানে প্ৰথমবাৰে গলো ন কাৰো মানে নলেজ নাছি ছিলে আৰু নেক্সট টাইম যাব পালে মানে, ভালকে ফুৰিম ৰবা
অ মই এইটো মানে গৈছিলো মানে তোমাৰ,
অ হয়
ফ্ৰেডৰ উতে আৰু এটা ফ্ৰেণ্ড থাকে মানে সি চিনি পায় মানে সি তাৰে হয় ল'ৰাটো ল'ৰা সেইকাৰণে সি ভালকে চিনি পায় আমিয়ো গম পোৱা নাছিলোঁ। সি মানে আমি মিনি পেহেলগাম। আমি তেতিয়া, চালিবেচনৰ ফুলকে ফুলিছিলে যেতিয়া তেতিয়া গৈছিলো ইমান ইমান ধুনীয়া লাগিছিলে জাগাটো আৰু চেলিব্ৰেচন ফুল ফুলিছে পুৰা জাগা। পুৰা পিংক পিংক হৈ আছিলে।
অ
উঠোৱা নাই বাৰু তেতিয়া মানে ইমান ভাল ফোন নাছিলে ফটোটো উঠোৱা নহল কিন্তু কৰিছো আৰু তাত চাইডত ব'টিঙো আছিলে এজনৰ বটিঙত তোমাৰ পাঁচশ টকাকে লৈছিলে। অ পুৰা অলড যিমান ডাঙৰ নদী আছে মানে সেইটোতো এখন নদী। নহয় বিলে হয়।
অ মানে হয় অ মানে দেখা পাই ছো বিলতটো মানে তাতে একো মানে বৰ্ডিঙৰ হেভি সুৱস্থা নাছিলে সেইকাৰণে কৰা নাই আৰু চাৰিফালে ঘূৰিলেও গছ -গছনি আছিলেই ধুনীয়া ধুনীয়া
আহ বহুত মানুহ আছিলে তাতে
হয় হয় দিবলে
অ আৰু তুমি মানে হয় হয় কোৱা। অ তুমি মানে আৰু,
মই লাষ্ট টাইম চ চলো ৰাইডো গৈছিলোঁ। তোমাৰ চল ৰাইডত মই অ এইটো গৈছিলো ভূটাং। ভূটাং গৈছিলো অ ভূটাং গৈছিলো। তাৰপিছত তেজপুৰ গৈছিলো তেজপুৰৰ পৰা বহুত বহুত জেগাবোৰ ঘূৰিলো সেইটো চাইডে আৰু তাৰ পিছত আহ। ভূটাঙৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা নগাঁও, নগাঁওৰ পৰা তোমাৰ আহ জয়শ্ৰী জয়শ্ৰীৰ পৰা ঘৰত আছিলো। অ অকলে গৈছিলো চল' ৰাইডত ভাল লাগিছ- এই ফালে জোগাবোৰ মানে অলপ হেটো কৰিলো এনেুৱা চল ৰাইত যাব- বৰ ভাল লাগে কিন্তু এটাই অসুবিধা কি কেতিয়াবা ফটো চটো উঠাম বুলি কও- কোনো নাথাকে নহলেতো বা চল ৰাইডটো ভাল লাগে।
হয় মানে তুমি বাইকত গৈছিলা নেকি?
উম মই বাইকত গৈছিলো।
অ অ তোমাৰ নিজৰ বাইক নে?
অ মোৰ নিজৰে বাইক নিজৰ বাইকে ত গৈছিলো ঘূৰিবৰ কাৰণে চল' ৰাইডত। তুমি কেতিয়াবা কাৰবাৰ লগত ৰাইডত গৈছা নে?
অ এনেকা মানে নাই যোৱা এনেক- তাৰ লং ড্ৰাইভতটো আৰু গলেও মানে ন চবৰ লগত মিলি পেলাই যাওঁ আৰু উম গাড়ীত মানে। সেনেকা মানে বাইকত যোৱা নাই যাব ইচ্ছা আছ- বাৰু এতিয়া মানে চব লগ হৈ পেলাই ন গলে মানে ভা- ভাল লাগে।
অ সেইটোতো হয় যাব লাগে কেতিয়াবা অহ লং ড্ৰাইভত অ মানে যিমান আমি অ মানে ঘোৰো নহ সিমান জ্ঞান পাওঁ। যিমান শিক্ষাই জ্ঞান দিব নোৱাৰে। ইমান আমাক ট্ৰেভেলিং মানে ভ্ৰমণতে আমাক শিক্ষাত জ্ঞান পোৱা যায় বুলি কয়। সেইকাৰণে মানে ঘূৰি ফুৰিব লাগে।
হয় ঠিকেই কলা তুমি। অহ মানে এতিয়া নতুন নতুন হয়। থিকে ক'লা নতুন নতুন জাগাত গ'লে মানে নতুন নত- নতুন কথাষাৰ শিকিব পাৰিম নহ হয় মানুহ চিনাক- কি হয়।
হয়।
এতিয়া মানে ঘৰৰ বাহিৰৰ পৰা ওলালে মানে আমাৰ অলপমান জ্ঞানটো বাঢ়ে এতিয়া ঘৰত ভিতৰত থাকিলেতো মানে এতিয়া পঢ়া শুনাৰে জ্ঞান থাকে ন বেলেগ বাহিৰা জ্ঞানো আমাৰ কাৰণে ভাল।
হয় সেইটোতো হয় সেইকাৰণে আমাক বাহিৰত জ্ঞান লব লাগে। এনো ঘূৰিব লাগে এতিয়া সেইকাৰণে মানে জ্ঞানটো লোৱাৰ বহুত ডাঙৰ সেইটো। আৰু তাৰপিছত তোমাৰ অহ কি বোলে ধৰি লোৱা। অ তোমাৰ ভৱিষ্যত কৰ'বাত যোৱা প্লেন আছে নেকি তেনেকুৱা?
অ মোৰ মানে নেপাল যাম বুলি ভাবি আছো।
হয় নেকি মোৰো এটা ভৱিষ্যত প্লেন আছে তোমাৰ আহ ছিকিম যাম বুলি ভাবিছো ছিকিমত তাতে মানে বহুত ঘূৰিব মন আছে। ছি- কিন্তু পাহাৰীয়া এলেকা নহ তাতে বৰ ঠাণ্ডা সেইকাৰণে মই ছিকিম যাম বুলি ভাবিছো ছিকিমত যাইকে কিমান বাজেট হয় সেইবোৰ চাব মন গৈছে সেইকাৰণে অলপ পইচা চইছা যো নাই সেইকাৰণে বহুত পইচা জমা কৰি আছো।
অ অ ধুনীয়া কথা মানে তুমি গম পোৱা নে ছি- কিম মানে আমাৰ মানে কোনটো মাহত গলে মানে ভাল থাকে।
এনে গৰম দিনত ছিকি ঠাণ্ডা দিনত এনে জানুৱাৰী ফেব্ৰুৱাৰীতে যোৱা ভাল। তেতিয়া ইমান ঠাণ্ডাও নাথাকে গৰমো নাথাকে তেতিয়া ঠাণ্ডাই থাকে। ছিকিম।
ছিকিমটো তোমাৰ মানে বৰফ থকা সময়ত যোৱাত ভাল লাগে নহঁ
উম উম তেতিয়া তাতেতো স্তম্ভ নহয়।
হয় ঠাণ্ডাতো থাকে নহঁ মানে মুখতো মানে বৰফ থকা সময়ত মানে যাব ইচ্ছা আছে আহ মানে এনেত এতিয়া মানে ঠাণ্ডাতো মানে অসমতো ফিল কৰিব পাৰিম নহঁ মানে চিজনত প্ৰায় মানে এতিয়া ভাবিলোৱা কি এতিয়া ইমান দূৰ গৈয়ে আছো ন ত' অলপমান বৰফৰ এনজয় কৰিব লাগে হয় কি নহয় এ মানে মই এইটো ভাবি আছো। মানে এতিয়া কোনটো মাহত বেছিকৈ মানে বৰফটো মানে পৰে। এ তুমি মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে বেছিভাগ কৰে নহঁ আৰু কোনটো বেলেগ মাহতোঁ পৰে।
বেলেগ মাহতো পৰে বেলেগ মাহত। যাব পাৰি অ শুনা নাই ইয়াৰ বিষয় পিছত ভালকে কথা পাতিম দিয়া ঠিক আছে দিয়া।
ঠিক আছে দিয়া অ